হেল্ল'
অ শুনিছ নে
অহ শুনিছো কি কৈ আছ এ মইও এনেইহে আছিলো তই
মইও সেয়া এনেইহে আছো বিচনাতে
অহ ভাত নাই খোৱা চাহ খালোঁ অ
মই ভাত নাই খোৱা এই চাহ একাপ খাই উঠিছোহে।
অহ, মাহঁতৰ ভাল? ভাত ময়ো নাই খোৱা মই খামহে এতিয়া।
অঁহ।
মাহঁতৰ ভাল নে?
উম ভালেই তহঁতৰ মাও ভালনে?
উম ভাল।
তাকেহে- ভালটোৱে লাগে।
উম সেইটোৱেই।
ঘৰত বাকী খোৱা খুৰা খুৰীৰ ইহঁতৰ ভাল?
উম চবৰে ভাল, তহতৰ দেউতাক গা বেয়া আছিলে নহয় ভাল পাইছেনে?
ভাল হৈছে অ অকণমান।
অ, মই সেনানী শুনিলো বোলো গাতো ভাল হৈছে না বোলো সুধো।
অঁহ।
তাকেহে, তাৰপা হেৰি নিমন্ত্ৰণটা দিবলৈ তোক ফোন এটা কৰিছিলো বোলো।
কিহৰ নিমন্ত্রণ বা?
এই অহা দেওবাৰলৈ মোৰ জন্মদিন।
অঁহ।
তাৰপৰা বোলো ঘৰ সকলোকে বোলো মাতো এবাৰ অকমান আমাৰ জেঠাই জঠ- চব আহিছে এইবাৰ বৰমাহঁতৰ পৰা গোটেই খিনি।
অঁহ।
মই বোলো সেইটো কাৰণে তহঁতকো বোলো মাতো ভাল লাগিব চবকে পাবিও।
উম তহঁতৰ জেঠাইজনী যে মোৰ সঁচাকে বহুত ভাল লাগে। ইমান মৰমীয়াল।
বেলেগক ইমান মানে আপোন ভাৱে লৈ মোকে এতিয়া ইমান মৰম কৰে।
আৰু দেখিচানে নাই ইমান ঠাণ্ডা মুণ্ডা কে থাকে।
অঁহ ইমান সহজ সৰলকৈ থাকে যদিও কিমান মৰমীয়া মানুহজনী। মানুহজনী ইমান শিক্ষা দক্ষতা থকাৰ পিছতো কিমান শান্তভাৱে থাকে ন' আজিকালি মানুহবিলাক এনেকুৱা নহয়েই।
উম। আৰু আজিকালি কি তোৰ যৌথ পৰিয়াল বুলি কলে মানুহে মানে অকমান হিংসা ভাপেই কৰে চাবিচোন- একেলগে থকা দেখিলে, আমি- এতিয়া ধৰ আমাৰ যৌথ পৰিয়াল বুলি চবেই ভাল নাপায় মানে ভাঙিবলৈই চায়। এতিয়া আমাৰ ধৰ বৰমাহঁতো আহিছে বতাহঁত চব আহিছে খুৰাহঁতোতো থাকেই ধৰ।
উম, তহঁতক খুৰা খুৰী খুৰা বৰমাহঁত তহঁতৰ ঘৰতে নাথাকে জানো?
বৰমাহঁত নাথাকে নহয়, বৰমাহঁতে চাকৰি কৰে হেৰিয়তে থাকে
অ' এতিয়া গৈছে তেতিয়াহলে বেছি দিন হোৱা নাই, অ', অ'
আহিছে একদম বৰমা গোটেই এজনী একদম পিঠা পনা বনাই আনিছে আৰু তাতে জত যি পাতিছে অ',
তাৰপিছত হেৰি
কক নাম এষাৰো মানে পাতিছো, চব আহিব পেহী সিহত মামিহঁত চবকে মাতিছো বাৰু, আহিব কৈছোঁ এটা দিবলৈ নাম এষাও পাতিছোঁ আৰু
অঁ'
লগতে।
অঁ', জেঠাই আহিব যদি বাৰু যাবলৈ চেষ্ঠা এটা কৰিম।
অ', জেঠাই আহিব জেঠাই সোধে নহয় তোৰ কথা কেতিয়াবা।
অ', মানুহজনী সঁচাকৈ মোৰ বহুত ভাল লাগে অ'।
কয় নহয় তোৰ কথা আকৌ ইমান মৰমীয়াল ছোৱালীজনী বুলে ইমান ভাল লাগে মোৰ। জেঠাই আহিলে সদায় সোধেই কয় ছোৱালীজনী আহেনে বুলি আমাৰ ঘৰলে।
মই সেই জেঠাইঘৰলৈ এদিন যামচোন দেই ওলাবি দুইজনী।
অহ- অহ, মই যাওঁৱেই বাৰু ক'বি যোনদিনা যাওঁ মই গৈ দিম।
অ'
আৰু মানে কি আজিকালি তোৰ ধৰ মানে এতিয়া তোৰ বিপদ আছে তোৰ ধৰ যৌথ থ পৰিয়াল বুলি ক'লে টোৰ যেনিবা এটি তোৰ গাটো বেয়া হৈছে তোক খুৰাই লৈ গৈছে বা মোক হলেও লৈ গৈছে। কিন্তু বেলেগে তোক লৈ যাব নেকি এনেওতো লৈ নাযায়।
কৰিব নোৱাৰি নহয় নিজৰ বিলাকক বাদ দি আৰু তহঁতৰ জইন তহঁতৰ যৌথ পৰিয়াল বুলি চবেই হিংসা কৰে হেই তেতিয়া যাওঁতে মই গম পাইছিলোঁ।
অঁ', মানে ধৰ পেট মুখে ভাল পেটে বেয়া।
অ'। তাৰপিছত ধৰি অঁ', এতিয়া আমাৰ কথাটো কৈছোঁ এতিয়া খুৰাহঁত আমাৰ যৌথ একক দুইটা সংমিশ্ৰণেই হৈ থকা নাই জানো এতিয়া কাৰণ খুৰাহঁততো আমাৰ ঘৰখনৰে হয়। কিন্তু খুৰাহঁততো বেলেগকে ঘৰ বনোৱা নাই খালী এতিয়া তহ ত বৰমাহতৰ নিচিনাকৈ চাকৰি সূত্ৰে বেলেগত আছে।
অ'।
কৰ্মসূত্ৰে বেলেগত আছে সেইটোতো আমাৰ যৌথৰো হয় এককো হয়। কি কম মই খুৰাহতটো মাহেকে পষেকে আহিয়ে থাকে। এতিয়া আমাৰ খুৰাহত আহিলেও আমাক মানে বহুতে খুৰা কথা খুৰা কথা আমাক কয় আমাৰ কথা খুৰাক কয়। আকৌ দুই সেই যোনজন মানুহে কয় সেইজন মানুহে আকৌ একেলগতে থাকিলে দুয়োটা মিলা- প্ৰীতিয়ে থাকিবি ইটো সিটো এইটো কয়।
অ', চাবিচোন তেতিয়া লগতে তই যেনিবা এতিয়া বিশ্বাসত ধুনীয়াকে তই কথাটো ক'লি নহয় একদম মানে মনৰ কথাটো সেইটোৱে মানে গৈ কাৰ ঘৰত কি তে লগাবগে দুগুণ লগাবগে। সেইটো কাৰণে আজিকালি মানে তই নিজৰ ঘৰৰ মানুহকেইটাতকে বেলেগক কেতিয়াও বিশ্বাস কৰিব নোৱাৰ।
বিশ্বাস কৰিব নোৱাৰ তহঁতৰ -তহঁতৰ খুৰা আৰু বৰ্ত তা যে বহুত ভাল মানুহ।
উম আমাৰ এতিয়া কি ধৰ আমাৰ এতিয়া যৌথ পৰিাল বুলি ক'লে এতিয়া মোৰ গা বেয়া আছে কাৰোবাৰ বেয়া আছে ডেত তাই নাই নিয়া বা খুৰাই নাই নিয়া বৰ্তাই লৈ গৈছে কিন্তু ত তহঁতটো ধৰ দেউতা নাথাকিলে কোনে বেলেগে
কোনে নিব আমাৰতো কোনেও নিনিয়ে কাৰণ খুৰাও আহি পুৱালে বহুত দেৰি হ'ব।
অঁ', অঁ'।
তাৰপৰা আহি পোৱালেও।
আৰু আজিকালি কি তোৰ নিজৰ মানুহকেইটাহে বিশ্বাসী।
বিশ্বাসী অ আজি তহঁতৰ এতিয়া কথাটো কৈছোঁ আমাৰ নিজৰ মানুহকেইটটা বিশ্বাসী আমি ভাল হয়। ভাল কাৰণে বিশ্বাসী হ নি, কিছুমানৰ বেয়া এতিয়া নিজৰ মানুহকেইটাকে বিশ্বাস কৰিব নোৱাৰে নহয়?
উম
আজিৰ দিনত কি যে ক ঘটনাবোৰ হৈ থাকিবলৈ লৈছে।
সেইটোৱেইটো এতিয়াতো ঘোৰা বা দেতাৰ মাজত বা বৰতাৰ মাজত কিবা এটা লাগিছে ভাল হৈছে। কিন্তু তাতে যদি বেলেগ মানুহে আহি অ তহঁতি বেলেগ হৈ দিয়ে বেলেগকে খাই কিবা ওছটাই দিলে সেইটো বেয়াহে হ'ব হয় নহয়? ঘৰত তিনটা মাজত লাগিছে ভাল হব বেয়া হব ঘৰৰ মানুহে চাব।
উম, আৰু কোনোদিন মানে নিজৰ ককাই ভাই বেয়াটো কোনেও চিন্তা নকৰে, এতিয়া তহঁতক খুৰাৰ কথাটো কৈছোঁ তহঁতৰ দেউতাৰ গাটো বেয়া হ'লে দে খোৰাই খোৰাই যিমান কাজিয়া লাগক কিয়, খোৰাই নিবই।
অ সেইটাই
ডক্টৰৰ ওচৰলৈ। কিন্তু তো বেলেগ এজন মানুহেতো নিনিয়ে ন কোনোদিন?
সেইটোৱেইেটো
বিপদত সদায় নিজৰকেইটাই থাকে বেলেগকেইটা নাথাকে।
উম নাথাকে নিজকেইটাই মই কোৱা নাই তই লোক'লে বুলি তোক কোনোবাই লোকে কৈ দিব কিবা কৰিব চাই লাভ নাই, নিজকে নিজৰ বিশ্বাস কৰি নিজৰ মানুহকেইটাই কৰিব।
উম
আৰু তোৰ আজিকালি মানে কি ধ তোৰ বিপদটো হৈছে তহঁতৰ ঘৰলে তেতিয়াহে যাব।
উম
নহ'লে মানুহ নাযায়।
মানুহ নাযায়। সেইটোৱে আজিৰ দিনত সেইটোৱে আৰু। তাকেহে বাকী ভাত পানী কি বনালি?
ভাত দিম বলাইছিলো। মাছো আছে, সেয়াই বনালো তাৰপা আলু গুটি ভাজিলো। কাহ বনালোঁ আলু কাতি
উম
সেয়া বনালোঁ তই?
মই সেইয়া আলু অকণ ভাজিলোঁ, ডিম এটা অমলেট কৰিলোঁ, দালি অকণ বনাই থৈছোঁ।
অ কিহে?
তাকেহে, তাকে জন্মদিনলৈ বাৰু যাবলৈ চেষ্টা কৰিম।
উম কৰিবি। আৰু তোৰ আজিকালি কি মানুহ বিলাক মানে ধৰ তো মানে ভাল বুলিও ক'ব নোৱাৰা কাকো বেয়া বুলিও ক'ব নোৱাৰা।
ক'ব নোৱাৰ উম। এতিয়া তহঁতৰ জেঠাইক ভাল বুলি কৈছো, পেহীয়ে যদি শুনে পেহীও দুখ
অ পেহীয়ে ক'ব নহয় অ আমি তাইক মৰম নকৰোঁ, মানে সেইটোত হিংসা ভাৱ এটা হৈ যাব ন?
অ।
টো হৈ যায় পাই আকৌ ধৰ মানে কি টো তোলে কিবা আন্তৰিকতা এটা আছে মৰম এটা আছে তোৰ ধ বা এতিয়াতো সেইটোতো বেলেগ এজনীলে নাথাকে।
নাথাকে আৰু জেঠায়ো মোক তহঁতৰ জেঠাইো মোক বহুত মৰম কৰে। মোক বেলেগ বুলি নেচায়ে
নিজৰ ছোৱালী বুলি ভাবে।
উম।
সেটোৱে আ এতিয়া ধৰ সেইবোৰ মৰম দেখিলে এনোক কিছুমান মানুহ জ্বলে নহয় আকৌ তাৰ মাজতে
অ। সেয়া আমাক কিছুমানে কয় নহয় সেয়া তহঁতৰ পৰিয়ালগিটাহে বেছি মিল বুলি।
উম সেইটোৱে জ্বলি যায় আমাৰ পৰিয়ালগিটা দেখি। হিলে হিংসা ভাৱটো জাগে বেছিকে মানে ভাঙিবলেকে চাই থাকে আৰু ক'লাও।
তাতে তহঁতৰ চ ঘৰখনলে চকু মানে যৌথ পৰিয়াল কাৰণেই।
উম সেইটোৱে আও আজিকালিতো সব একককে থাকে সব।
এককেই কু ক'ৰবাত কাটচিতহে এটা যৌথ পৰিয়াল থাকে।
উম সেটোৱেতো কৈছো মানে ন কবা আওকালিতো টাউনতো একক মানুহে। ত গাঁৱলীয়াতটো দুটা এটা পৰিয়ালহে যৌথ।
যৌথৱ আৰু চব মানুহ যৌথৱ পৰিয়াল মানে আমাৰ নিচিনাও হয় ধৰি ল যৌথও হয়। ককু হয় তেনেকুৱা হয় আজিকালি মানুহবিলাক ব্যস্ততা কৰ্মসূত্ৰে বেলেগত থাকে।
অ চাকৰি কৰে কিবা কৰে বুলি।
উম।
আকৌ তো মানে কি হয় যেতিয়া ধৰ চববো ঘৰলে আহে। একেলগে ভাত সাজ খাই হাঁহিমুখে কিমান ভাল লাগে। কিন্তু তিয়া যোৱা যায়গে মানে কি হয় হুলস্থুল এটা পৰিৱেশ হৈ থাকে ন যাওঁতে নিজান যায় কেনেকুৱা হৈ যায় ঘৰৰ অৱস্থা।
আমাৰ খোৱাহঁত যাওঁতে তেনেকুৱা হয়।
অ।
তহঁতৰ জেঠাইহঁত থাকিলেও তেনেকুৱা জেঠাইহঁত থকাৰ পিছত যেতিয়া গুচি যায় তেতিয়াও তেনেকুৱা হয়।
ইমান দম ঘৰখন যে উদং উদং লাগে।
উ।
নিজান পই যায় সেটোৱে বাইদেউ ধ- এতিয়া চবোৰ আহিছে হুলস্থুল, পুৰা হুলস্থুল হৈ আছে। যেতিয়া গুচি যাব একদম মানে এনেকুৱা বেয়া লাগে।
তহঁতক সুধেনি জেঠাই দাদাহঁত আহিছিলে নি?
অ আমাৰ তথা নাহত আহিছিলে ল'ৰাটো ছোৱীজনী।
অ। মই সেই দেখি মানে সেইটো আলোকচিত্ৰ দুখনমানৰ দেখা নিচিনা কৰিছিলো।
অ সেই আহিছিলে সেই জেঠাই জেততা মাজতে গাটো বেয়া হৈছিলে। পা জেঠাই জেঠপাই গাটো বেয়া হৈছিলে মানে
অ।
তা পা সেই তেতিয়া সেইটো কাৰণে লৰাটোৱে ছোৱালীজনী আহিছিলে। তা পা কৌ যেনিবা সেই কি বুলি কয় জেঠাহঁত ভাল হৈছে বা আমোক ফোন কৰিছিলো। এনেও জেঠাই আমাৰ মৰমটো বেহনে এনেও আহিবই বাও।
বাও উম
মানে কৈছে আহিম বুলি গা বেয়া হৈ থাকিলো আহি
থাকিলো আহিবই মানে অহ
আচ্ছা। তাকেহে
তাকে বাৰু হ'ব দে মই বাৰু যাবলৈ চেষ্টা কৰিম অহ অহ হ'ব উম উম হ'ব দে।